হেল্ল'।
অ' শুনিছে।
অ শুনিছো।
কি কৰি আছিলে? এ মই এনেই আছো, আপুনি কি কৰি আছে।
মই এনে বহি আছো, কি কৰিম আৰু
অ' গৰমটো কেনেকুৱা পাইছে পিছে আজি।
এ গোট সেইটো কাৰণে আবেলিয়ে ৰন্ধা বঢ়া কৰি ললো দিয়া। নহ'লে গধূলি সময়ত একদম গৰমত অ' গৰমত একো বনাব মন নাযায় একদম।
কি জানেনে এবাৰ যদি আপুনি ভাত বনায়। দ্বিতীয়বাৰ ভাত বনাবলৈ এক একদম মন নাযায়।
মন নাযায় ইমান গৰম গৰমৰ কাৰণে একোৱে কৰিব মন নাযায়। তোমালোকৰ পিনে গৰম কেনেকুৱা?
এ বহুত বহুত যদিও মানে বৰষুণ বৰষুণ টো পৰি আছে বাইদেউ গৰমটো মানে আছেই গম পাইছে নে সেইটোৱে। আছে, আছে। বহুত মানে গৰমটো আছে আৰু মানে তথাপিও মানে মই এটা কথা ভাবিছো আগতে যেনেকুৱা মে' মাহত এটা গৰম হয় বা জুন মাহৰ যিটো গৰম হয়। এইবাৰ মানে মে' জুনত সিমান এটা গৰম নাই।
ইমান এটা নাই এনে হয়, যোৱা বছৰ আকৌ হেৰি জুন মাহত। তে স্কুলবিলাক দিলে।
অ'অ' সেইটোৱে এইবাৰ নিদিলে নহয় এইবাৰ আপোনাৰ মানে হেৰি ৰাতি ৰাতিপুৱা স্কুল নহ'লে। আপোনাৰ হয় নে কিন্তু আগষ্ট মাহত হয়তো গৰমতটো বেছি হবগৈ চাগৈ গম পাইছে এটা অনুমান কৰিব পাৰি, কাৰণ তেতিয়া বৰষুণ নহয়। যে অ' তেতিয়া মানে বৰষুণ বৰষুণ নহয় যে সেইটো কাৰণে, মানে কি জানে ৰাতিপুৱা স্কুল দিলে এটা সুবিধা হয় ল'ৰা ছোৱালীৰ ছোৱালী খিনি ৰদটো কম পায় কিন্তু ছুটি দিয়া লৈকে ৰ'দ থাকে। একে গম পাইছ নে। কিন্তু মানে আৰু এটা কথা আপুনি চাবচোন অ' আৰু এটা চাবচোন আপুনি গৰম দিনত সেইটো হয় কিন্তু কি জানেনে আপুনি যেতিয়া স্কুলত থাকে তেতিয়া তেতিয়া আপুনি গৰমটো অনুভৱ নকৰে কৰে কিন্তু ঘৰত পিছত আপুনি গৰমটো মানে বেছি বেছি অনুভৱ কৰে চাবচোন হয় কাৰণ কাম কৰি থাকিলে মানুহে গৰম অনুভৱ নকৰে নহয় অ সেইটোয়ে হয় মানে আৰু তাতে যাবচোন ছাত্ৰ ছাত্ৰীখিনি কি হয় জানে ৰাতি মানে টোপনি নাহে কাৰণে বহুত দেৰিকে টোপনি আহে কাৰণ কাৰেণ্ট বিলাক নাথাকেই ন প্ৰায় ভাগ আৰু ৰাতিপুৱা অ সেইটো কাৰণে মানে ল'ৰাোৱাল বিলাকাহেই কলান
টোপনিৰ পৰা উঠিব টান পায় এতিয়া হেই মাক সতৰি নুঠে আকৌ ল'ৰা ছোৱালী কেনেকে উঠিব আকৌ এতিয়া গৰমৰ কাৰণে এতিয়া আমাৰ অ এতিয়া চাবাচোন এতিয়া গৰমৰ কাৰণে আমি বাৰটালৈ নোশোৱাই এতিয়া যদি এটা বজাত এটা বজাত শুৰি সতিয়া ৰাতিপুৱা জানো সাতটা বজাত ন অসম্ভৱ
সেইটয়ে সেইটোে এতিয়া চাওক ৰাতিটো টোপনি নাহে এতিয়া ৰাতিতটো টোপনি নাই সেই ৰাতিটো টোপনি নহাৰ পিছত যেতিয়া ৰাতিপুৱা অলপ সোনকালে উঠিব লাগে দিয়কচোন কাম থাকিলে ন কামৰ পৰা আহিমোৰ আজি কামৰ পৰা আহিম ইমান টোপনি ধৰিছে গম পাইছ ে ভাগৰ লাগিছে আছে আচলতে ভাতকেইটা খাই দিওতে মানে ভাগৰ ভাগৰ এটা মানে হৈছে তাৰ পিছত সেয়া শুই গৈছো আৰু অ সেইটোে এফালৰ পৰা অহাৰ পিছত মানে ভাগৰ ভাগৰ
মই যে একো মই যে একো কৰিব নোৱাৰো এফালৰ পৰা আহিলে একো কৰিবই নোৱাৰ কেনে ক'তো যাবই মন নাযায় তাৰমানে মোৰ মানুহজনী মানে বহুত শকত হৈ গৈছিল যে
আৰু চাবচোন আৰু এইকেইদিন কি হৈছে জানেনেে আপুনি সেই বাৰটাৰ পৰা এ টা মানত মানে বৰষুণতটো সদায় আহে একে ধৰি আহে অ বৰষুণতো অলপ আহে তাৰপিছত ক' ৰ'দ এতিয়া সেই ৰ'দতটোত মানে ইমান গৰম লাগে বহুত
যি একদম ওলা ৰ'দ দিয়া দেখা পাও ওলাই গ'লো আজি মানে মই লোন এটা লৈছো কিলো যে এতিয়া আ আ অফিচৰ ছাৰ এজন আহিছিল সেইকাৰণে মই কৈছে সোনকালে আহ সোনকালে আহিব বুলি কলে তেতিয়া ছাৰৰও দেৰি হ'ল। তেতিয়া গ'লো আৰু পইচাই পইচা পিইচাকেইটা দিছো আৰু চহীটো কৰিছো আৰু অ' বৰষুণ আহিলেই নহয় জপ জপকে তাৰ পৰা এনেকুৱা অ' এনেকুৱা দৌৰ দিছোঁ একদম বাহিৰত মানে বাহিৰত মানে কাপোৰ মেলি থৈ গৈছো ছিলো এতিয়া কাপোৰ কিটা বোলো অ হা অলপ অলপ তিতিলে। মানে আকৌ বগা কাপোৰ যে তিতিলে আকৌ হেৰি দাগ এৰুৱা প যাব না সেইটো একে দৌৰি দৌৰি আহি একদম অব বাটতে বোকা অলপমান আছিল তাতে সামবসা পৰিলো আকৌ উঠিলৈ আহিলৈ অ অ' আঁঠু এনে আঁঠু বিষ
অ' কষ্ট পাইছে অ' সেই এনে কামাখ্যা মন্দিৰত নাযায় নেকি? এতিয়া যে হাতৰ চোৱা পৰি আছে।
অ' এতিয়া এই বেমাৰ হৈ আছে যে সেইটো কাৰণে যাব বিচৰা নাই নাই যোৱা। তুমি যাবা নেকি?
অ' আমি এনে কাইলৈ যাম বুলি ভাবিছো ছো এপাক কিন্তু ইমান মানুহ হয় যে সেইটো মানে গৰমটো চাই ল'ম আৰু বৰষু ষুনটো চাই কৰিহে যাম এনে আপুনি গৈছে নে কামাখ্যা মন্দিৰ আগতে? যোৱা নাই ন যাবচোন বহুত ধুনীয়া হয়। নীলাচ চল পাহাৰত মানে কামাখ্যা মন্দিৰটো চাব তাৰ মানে কামাখ্যা মন্দিৰ মানে ক'লে মন্দিৰে আৰু হয়।
হয় হয়।
আপোনাৰ মানে বহুত পুৰণি মন্দ ন্দীৰ আৰু আগতে আৰু সেইটো আপোনাৰ পৰীক্ষাটো আহে চাবচোন কামাখ্যা মন্দিৰটো ক'ত আছে কি কথা এনেকে। অ অ পাইছে চাগৈ কিতাপত চবেই পাইছে আৰু এই মানে কি জানে এই যে হাতৰ চোৱা যে পৰে হাতৰ চোৱা কেইদিন মানে তাত মানে আপোনাৰ বহুত মানে সাধনা কৰি থকা ঋষি বিলাক আহে ঋষি মুণি বিলাক তেওঁলোকে মানে তাত আহিলে বোলে তেওঁলোকক পাৱাৰ বিলাক মানে বাঢ়ি যায় এনেকে কয় আৰু বহুত বহুত মানে সিহঁতে মানে বহুত পইচা কৰি কৰি আহে গম পাইছে অ নাই আৰু আৰু মানে কি জানেনেে শক্তি পীঠ বুলি কয় নহয় শক্তি পীঠ বুলি কয় আপোনাৰ মানে কামাখ্যা মন্দিৰ দৰ্শন কৰাতটো সম্ভৱ নহয় বহুত সময় মানে আপুনি সোনকালে গৈ লাইন হৈ হৈ হে ভিতৰৰ মন্দিৰ ভাগ পাইগৈ গম পাইছে বহুত কষ্ট হয় আকৌ নিমিলে নিমিলে অ নহয় এনেও চাবচোন এনেও চাবচোন ভগৱানে নিজে মাতিব লাগিব তেতিয়াহে আপোনাৰ ভাগ্যৱত থাকিব নামাতিলে আপুনি যাব নোৱাৰে কয় নহয় অ অ সেইটোৱে অ তাকেই মই এনে দেখিছো তেনেকে ভিডিঅ' বিলাকৰ কে হেৰি লৈছে এই মানে শিকলি বিলাক লৈ পেলাই নিজৰ গাতে কোবাই আছে ছে মানে মানুহ বিলাকে সেয়া মানে তেওঁলোকে মানে ভগৱানক ভক্ত হৈ আহে ন তেওঁলোকে মানে মই ইমান খিনি কষ্ট ইমান খিনি কষ্ট কৰিলে যাতে মানে মই মোকতো ফল পাওঁ তেনেকুৱা নিচিনা আৰু এই যে আগৰ যে আগতে যে কয় যে ঋষি মুনিবলাক যে সাধনা কৰি কৰি যে ভগৱানক যে দেখা পাইছে সেই সেনেকুৱাই বুলি ভাবিব উম তেনেকুৱাই বহুত দূৰৰ দূৰৰ পৰা মানুহ বিলাক মানে সাধনা কৰি কৰি আহে। আপোনাৰ মানে আমাৰ ইয়াৰে বহুত মানুহে চাবলৈ যায় নহয় বহুত
অ', যায়। আমাৰ ইয়াৰ পৰাও যায়, মইহে যোৱা নাই মানে। এই বহুত দূৰ ন? বহুত দূৰ যে যাব নোৱাৰো। কিয় খোজ কাঢ়িব লাগে, আকৌ মোৰ গাড়ীত গ'লে মানে কি হয়? বমি হয়, হে অ' একদম সেইটো কাৰণে মই যাব
আপুনি আচলতে, আপুনি নহয় কি কৰিব জানে? গাড়ীত বোলে গলে নেমু পাত দুটামান লৈ যাব নেমু পাতকেইটা লৈ গলেও মানে অলপ গোন্ধ লৈ থাকিলেও গাড়ীত গ'লে অসুবিধা হয় মানুহৰ বিশেষকৈ অসুবিধা নহয়। আপোনালোকে এ চি গাড়ীত নাযাব।
অ', সৰু গাড়ীত যে, অ' হয় তুমি ঠিকে কৈছা। সৰু গাড়ীত যে কিয় যাব নোৱাৰো জানে
এ চি টো থাকে যে সেইটো কাৰণে মানে বহুতে সৰু গাড়ীটো মানে উঠিব নোৱাৰে, কিন্তু আপুনি ডাঙ ডাঙৰ বাছবিলাকত যদি যায়, আপোনাৰ মানে সেইটো অসুবিধা নহয়।
মই খালি হেৰি, মই এ সৰু মানে এইখিনি কি টম টম
অ', অ', সেইকেইখনত পাৰে আৰু যাবলৈ, অ' কিছুমানৰ থাকে বাৰু গাড়ীত গ'লে অসুবিধা ৰু কিছুমান মানুহৰ হইয়ে প্ৰাই ভাগ ল, মানে কি হয়, এ চি টো পালে মানে গেছ উঠে মানুহৰ। সেইটোৱে সেই টোৱে।
সৰু গাড়ী বিলাকত থাকেই চবৰে।
সময় সুবিধা মিলে, আপুনি এতিয়া অসমৰে মানুহ ন। অসমৰ বস্তু বিলাকে যদি আপুনি নাচাই কেনেকে হব, সেইকাৰণে যেতিয়া সময় সু সুবিধা মিলিব আপুনি এদিন যাই পেলাই ধৰিলক কামাখ্যা মন্দিৰ দৰ্শন কৰিব। আপোনাৰও নিজৰ বহুত ভাল লাগি ব যেতিয়া আপুনি যাব নহয় আপুনি তেতিয়া মানে অনুভৱ কৰিব যে সঁচাকে বহুত ধুনীয়া দেই। আহি দেখিয়ে মানে ভাল লাগে আপোনাৰ। গৈ পেলাই যেতিয়া তাত যাব উপস্থিত হ'বগৈ তাতে আপোনাৰ বহুত ভাল লাগিব মনটো
হয়।
সে নেটো দূৰৰ-দূৰৰ পৰা মানুহবিলাক নো এনেই আহে নে সাধনা কৰিবলৈ, হয় নে নহয়? অ', অ', অ', অ', হব দিয়ক মই জনাম দিয়ক, মইতো বাৰু এনেই কাইলৈ গ যামে কাইলৈ ক'লে বাৰ আপুনি এতিয়া কষ্টও পাই আছে আপোনাক বাৰ এতিয়া ন কিন্তু তাৰপিছত যদি মই যাওঁ তেতিয়া আপোনাক মই জনম আপুনি ওলাব নহলে মোৰ লগতে নঃ অ অ তেতিয়া যাব পাৰিম দিয়ক অ অ যাব পাৰিম নহয় গৰম বন্ধ!
এ মই অকলে আকৌ
অ সেইটোয়ে সেইটোয়ে এটা অসুবিধা ন চিনি নাপালে অ হ'ব মই বাৰু গলে আপোনাক জনাম যদি আপোনাৰো সমৰ্ সুবিধা মিলে তেতিয়া ওলাব আৰু ন মিলাই ল'ম লাগিলে সময়ৰ সুবিধাটো দুইজনৰে অ তেনেকৈয়ে যাম দিয়ক ন ঘৰৰ ওচৰৰ যদি কোনোবা যায় ক'ব গোটেইখিনি একেলগে গ'লে ভালো লাগে ন! এটা সৰু পিকনিক হৈ যাব আৰু আমাৰ চব ৰে নহয় জানো অ অ। তেতিয়া ডাঙৰ গাড়ী ঠিক কৰিলে আপোনাৰো অসুবিধা নহয় সৰু গাড়ীতহে নোৱাৰে আপুনি যাবলৈ। আহ। কওকচোন!
একদম বদজানো মিটিং হৈছিল একদম ডাঙৰ গাড়ী এখন কিবা এ নে কি কয় যোয়
আহ আহ আহ। অ কওকচোন?
স তাত
আপুনি অকণমান ঘূৰি দিয়কচোন নেটৱৰ্কটো বেয়া নেকি নেটৱৰ্কটো বেয়া আপোনাৰ আপোনাৰ নেটৱৰ্কটো বেয়া যে এটা এটা শব্দহে আহি আছে। আপোনাৰ নেটৱৰ্কটো বেয়া যে এটা এটা শব্দহে আহি আছে আপুনি অকণ এনে ঘূৰি দিয়ক।
অহু
হেল্ল' হয় আপোনাৰ নেটৱৰ্কটো বেয়া যে অকণমান ঘূৰি দিয়কচোন আপুনি ওচৰৰ জেগাখিনিতে একো শুনা যোৱা নাই মানে। এটা এটা শব্দহে আহি আছে!
আপোনাৰ নেটৱৰ্কটো বেয়া হৈ আছিলে যে মই সেইখিনি সময়ত একোৱেই নুশুনিলো, গম পাইছে। এতিয়াহে শুনিছো, ঠিকে আছে দিয়ক অকণমান পিছত কথা পাতিম নহ'লে, আপোনাৰ নেটৱৰ্কটোও বেয়া।